হেল্ল! অঁ, হয় কোৱা? অঁ, পাইছোঁ পাইছোঁ বন্ধু, কি খবৰ?
অঁ, ভালেই আৰু, ঠিকেই আছে, চলি আছে। তোমাৰ?
অঁ, মও আছোঁ ৰ'বা! ভালে আছোঁ। পিছে ঘৰত খবৰ-পাতি ভাল ন'?
অঁঅ, ভালে ভালে। তোমাৰ?
মও আছোঁ ৰ'বা! ভালেই আছোঁ। পিছে বিহু আহি পালেহি। বেছি দিন নাই আৰু। তোমাৰ
বিহুত কি প্লেন আছে তোমাৰ? অঁ, অঁ।
বিহুতো বাৰু এইবাৰ মোৰ প্লেন তেনেকুৱাকে ডাঙৰকে ৰখা নাই একো। বিহুত বাৰু মাঘ বিহুতটো মই ভাবিছোঁ, গাঁৱলে যোৱা কথাই ভাবিছো ৰ'বা! কাৰণ যিটো মানে ওঁ আমাৰ চহৰত বিহু উদযাপন কৰা হয় সেয়া মই গাঁৱত গাঁৱতে তোমাৰ তাতকৈ অলপ বেছি ভালকে উদযাপন কৰা হয় বিহুতটো যিহেতু মই ভাবিছো তোমাৰ গাঁৱ বুলি এপাক
উ
যিহেতু ভোগালী বিহু আহি আছে ভোগালী বিহু তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ গাঁৱত আমাৰ খেল মানে ম'হৰ যুঁজ ধৰি লওক তোমাৰ মুৰ্গীৰ যুজ ম'হৰ যুঁজ বিভিন্ন ধৰণৰ খেলা বা ধৰি লোৱা নামঘৰ ইত্যাদিত তোমাৰ নাম প্ৰসংগ হয় আৰু গাঁৱত তোমাৰ যেতিয়া ধুৱাকে মেজি ঘৰ পতা হয় মেজি ঘৰত তোমাৰ বনাই পেলাইও তোমাৰ মানে ভাল লাগে আৰু ইয়াতে গুৱাহাটী মানে চহৰতো তোমাৰ ইমান এটা হেৰি নহয় আজিকালি এ ভাবিছো সেইটো কাৰণে গাঁৱলৈ যাওঁ বুলি তুমি পিছে এইবাৰ ঘৰত থাকিবা নে ক'ত থাকিবা
ময়ো ম উম মইয়ো গাঁৱত যাব মানে ভাবিছিলো তাৰ মানে এ এজনী মানে আইতা থাকে মানে যোৱাই নহয় গেই তাৰ মানে মাতি থাকে ত' মানে দেউতা মানে তাতে ভাৰা ঘৰত থাকিছিলে যেতিয়া চাকৰি কৰিছিলে তো সেইকাৰণে মানে মাতিছে মানে এইবাৰ তুমি আহা বুলি সেনেকুৱা একেলগে থাকিম একেলগে বিহুতটো পালন কৰিম তাৰপিছত সেয়া পিঠা চিঠা একেলগে বনাম তো সেইটোয়ে আৰু
ও ও
উম যাব বুলি ভাবিছোঁ আৰু
তাকে তাকে ভোগালী মানে বিহু বা ভোগালী বিহু যদি আমি চাবলৈ যাওঁ ন আটাইতকৈ মানে মই ক'ব গ'লে প্ৰিয় বিহুৰ ভিতৰত মোৰ এটা বিহু ভোগালী বিহু কাৰণ বিশেষকে তোমাৰ চোৱা যিমানখিনি আমাৰ যদি গাঁৱলৈ যাওঁ আমি গাঁৱলৈ যাই পেলাই যিমানখিনি আমাৰ ওচৰ চুবুৰীয়া ৰাইজ থাকে সকলোৱে একেলগে মিলি পেলাই তোমাক মেজি ঘৰ বা ভেলাঘৰ বনোৱাই হয়নে বিভিন্ন ধৰণৰ মানে তোমাৰ লাৰু পিঠা নতুন নতুন নতুন ধৰণৰ লাৰু পিঠা ইত্যাদি খাব মানে তোমাৰ হেৰি কৰা হয় বনোৱা হয় বা নামঘৰৰ প্ৰাংগণ তোমাৰ নাম প্ৰসংগ হয় আৰু মেজি সৰু একেলগে পুৰা হেৰি কৰি পেলাই জ্বলোৱা হয় সটো একদম মানে এটা ক'ব গ'লে বহুত ধুনীয়া মানে ক'ব গ'লে ফিলিং এটা যিটো ঘৰত পোৱা নাযায় হয়নে বাৰু
ঠিকেই ঠিকেই ঠিকে ঠিকে চহৰত মানে ক'ব গ'লে টাইমো নাথাকে তাৰপিছত মানে বস্তু কেইটাও নাথাকে যে বনোৱাৰ কাৰণে আৰু তাতে মানে এ কি ক'ম ভাইফটোয়ে মানে বেলেগ মানে গাঁৱত চবে মিলি কিনে ৰাতি বহি কিনে এটা মানে গাঁৱলীয়া ভাইফটো মানে লাগে মানে এতিয়া চহৰত চবে মানে এ আমি ৰুমত থাকোঁ। সেইটো মানে এপাৰ্টমেন্টত থাকোতো সেইটো মানে জেগা নাথাকে মানে। একেলগ হোৱাৰ কাৰণে, ক'ব গ'লে জেগাই নাই তাত টো তাৰ মানে মাত চাত হৈছে একেলগে থাকিব পাৰিম কথা বতৰা কি কি হৈছে আমাৰ জীৱনত ত' সেইকেইটা আৰু শ্বেয়াৰ কৰিব পাৰিম। ত' সেইটোয়ে আৰু ত' মানে গাঁওত থকটো মানে বেলেগে এটা ফিলিং আৰু।
হয় কথাটো হয় বাৰু তোমাৰ বিশেষকে তোমাৰ এতিয়া যদি মই ৰ ঙালী বিহুৰ কথা কওঁ ৰঙালী বিহুতটো তোমাৰ বা বহাগ বহাগ বিহুৰ সময়তে তোমাৰ বছৰৰ নতুনকে আৰম্ভণি হয়। বছৰ নতুনকৈ আৰম্ভণি হয় সেই হিচাপে আমি ৰঙালী বিহু বা বহাগ বিহুটো উদযাপন কৰো। প্ৰথম দিনাখন তোমাৰ সংক্ৰান্তিৰ দিনাখন গৰু বিহু পৰে তাৰে পিছত তোমাৰ মানুহ বিহু, তাৰে পিছত তোমাৰ সাতদিন একেৰাহে আমাৰ অসমীয়া বিহু উদযাপন কৰা হয়। হয় নে নাই এতিয়া গৰু বিহুৰ দিনাখন যদি ক'বলৈ যাওঁ আমি যিমানবোৰ মানে আমাৰ ঘৰত ঘৰচিয়া আৰু জীৱ জন্তুবোৰ আছে ধৰি লোৱা গৰু, ছাগলী বা কুকুৰ মেকুৰীয়ে হওঁক আমি সকলোকে গা মূৰ ধুৱাই সিহঁতক হেৰি কৰি পেলাই নতুনকে গৰু ছাগলীবোৰক নতুনকে গাঁওত ধূনা দি পেলাই গধূলি সিহঁতক পঘা নতুন পঘা দি পেলাই বিচনীৰে বিচি সিহঁতক হেৰি কৰা হয়। বা এটা গীত গীত যে আছে যে তোমাৰ লাওঁ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এই ধৰণৰ গীতেদি আজি বিহু বিহু গীতেদি তোমাৰ গৰু বিহুটো উদযাপন কৰা হয়, হয় নে নাই? মানুহ বিহুতো তাৰে পিছত তোমাৰ মানুহ বিহুতো তোমাৰ তাৰে পিছত অ' নেক্সট দিনাখন মাহু মানুহ বিহু হয়, চবে মা মাহ, হালধি ইত্যাদিৰে গা মূৰ ধুই গা মূৰ ধুই পেলাই মন্দিৰৰে হওক বা নামঘৰলৈ যায়, নামঘৰলৈ যায়। সৰুৱে ডাঙৰক সেৱা কৰে, আৰু বহাগ বিহুৰ দিনাখন এটা আমাৰ পৰম্পৰা আছে যে ডাঙৰ বোৰে ঘৰৰ সৰুবোৰক এটি সৰুক উপহাৰ এটা দিয়ে, তো তাৰে পিছতে বিভিন্ন ধৰ নৰ মানুহে ধৰি লোৱা এতিয়া পূজা পাতল কৰিবলৈ মন্দিৰলৈ যায় বুলি নতুন বছৰটো মোৰ ভালে ভালে যাওঁক বা নামঘৰলৈ যায় কিছুমানে। বিভিন্ন ধৰণৰ ন লাৰু, পি ঠা চুঙা পিঠা দৈ চিৰা ইত্যাদি খাই পেলাই আমি উপভোগ কৰিব পাৰোঁ। ৰঙালী বিহুটো, তুমি কি ভাবা?
অঁ ঠিকেই ঠিকেই আমি বাৰু মানে বঙালী হয়তো চ' মানে অলপ বেলেগ হয়, মানে আমিও মানে পালো এতিয়া আমি বাৰু তোমাৰ সেনেকে অ হালধি দি কেনে গা পা ধোও তাৰ পিছত সেই আৰু পূজা চূজা কৰো তাৰপিছত আমাৰ ন এটা হেৰি পাচ কি কয় পাচন বুলি থাকে। শুনিছা নেকি?
নাই নাই, মই শুনা নাই দেই। বাৰু কোৱা চোন তুমি নতুন কিবা বস্তু শিকিব পাৰিম
সেয়াই-সেয়াই। তাৰমানে আমি মানে সেনেকুৱা মানে চব চব্জি মিলাই মানে অলপ মিক্স কৰি দিওঁ। তাৰ মানে ধৰি লোৱা হেনক অ কি কয়? অ! কঠাল তাৰপিছত এ কিবা বেম্বুৰ কিবাকিবি দিয়ে তাৰমানে হা? মায়ে মানে ভালকে জানে ত' সেইবিলাক চব মিক্স কৰি মানে বস্তুটো কিন্তু হেভী হয় দেই কিন্তু মানে ডাইজেষ্ট হৈ যায় পটককে। ত' সেইটোৱে মানে আ বনাও পাঁচ মানে এইটো মানে মাৰ্কেটত মানে আহিয়ে যায়। তেতিয়াই আহে বাৰু বস্তুকেইটা যেতিয়া মানে পাচন থাকে। ত' সেইকেইটা দি মানে বনাই। কিনে তাৰ পিছত আমি মানে ভাতৰ লগত খাওঁ। তাৰপিছত ধৰি লোৱা ধৰি লোৱা মানে আমি নেইবাৰছত দিওঁ। বা আমি ৰিলেটিভছক দিওঁ। ত সেনেকুৱা ঘৰে-ঘৰে মানে আমি দিওঁ মানে। সেই বস্তুটো তাৰ পিছত কোনোবাই মানে বেলেগ-বেলেগ বনাই। কিছুমান ঘৰত ধৰি লোৱা কিবা অ দাল বনাই। ত সেনেকে মানে দিয়ে বেলেগ-বেলেগকো। ত সেনেকুৱা মানে চলি থাকে। তাৰ পিছত আমি পিঠাও বনাও পাতি চপ পটা শুনিছা? খীৰ দি সেইটো বিৰাট টেষ্টি লাগে। অঁ-অঁ! সেইটো মানে আমি বনাও। ত' সেইটোৱেই আৰু তাৰপিছত বাকী থাকে। সন্দেশ-সন্দেশ ককোনাত দি কেনে সেইকেইটা বনাও ত' সেইটোৱেই আৰু।
তোমাৰ বিশেষকে বিহুত যিবোৰ আমাৰ ব্যঞ্জন বনোৱা যায়। ধৰি লোৱা লাৰু পিঠা হৈ গ'ল। চিৰা, দৈ, গুৰৰ লাৰু, পিঠা যদি তোমাৰ আটাইতকৈ বেছি মন পচন্দৰ কোনটো?
তুমি এই হেৰি উম! অঁ! মোৰতো নাৰীক কলৰ নাৰিকলৰ যোনটো এই থাকে যে নাৰিকল পিঠা। পিঠাটো অঁ। নাৰিকল পিঠাটো ভাল লাগে। তাৰ পিছত আহ! নাৰিকল সন্দেহ খাইছা নেকি?
হয়-হয়।
অঁ-অঁ! ত' সেইটোও ভাল লাগে। মানে ধৰি লোৱা আৰু নাৰিকলৰে মানে বস্তুকেইটা ভাল লাগে আৰু।
আতছা! মোৰ বাৰু আটাইতকৈ তোমাৰ প্ৰিয় বুলি যদি কবলৈ যাওঁ মোৰ যোনটো তোমাৰ এটা আমাৰ উম! তোমাৰ বহাগ বিহুৰ সময়ত কেঁচা মানে যোনটো তোমাৰ আমাৰ চাউলৰ গুড়া খুন্দা হয়। গুড়া কেঁচা চাউলৰ গুড়া খুন্দি পেলাই তোমাৰ এটা লাৰু এটা বনোৱা হয় যোনটো তোমাৰ কেঁচা লাৰু বুলিও কোৱা যায়।
আতচ্ছা! অঁ!
তোমাৰ মানে একো নাথাকে চেনী মানে তোমাৰ চেনী হওক বা তোমাৰ অ, গুৰ হওক একোৱে নাথাকে সেইটোত বাত, অনলি চাউলে দিয়ে তোমাৰ মানে খুন্দি পেলাই তোমাৰ সেইটো বনোৱা হয়। তো চবতচে বেছি মোৰ খাই ভাল লাগে যদি সেইটোয়ে ভাল লাগে তুমি যদি ক'ব পাৰা সেইটো ষ্টিকি ৰাইচৰ কেক বুলিও ক'ব পাৰা আৰু ষ্টিকি ৰাইচ কেক
ছো
অ' আৰু তোমাৰ যোনটো যোনটো তোমাৰ তিলৰ লাৰু বা তিলৰ-তিলৰ পিঠা হৈ গ'ল মোৰ আটাইতকৈ প্ৰিয় সেইটো দুটাই লাগে
তিলৰটো ন? আচছা সেইটোৱে
পিছে-পিছে তুমি কা কাতি বিহুত আমাৰ কি কি কৰে এনে জানা নেকি? নাজানা যদি মই অলপ কৈ দিওঁ
অ' কোৱাচোন
অ আমাৰ বিশেষকে কাতি বিহুৰ সময়ত তোমাৰ কি হয় কাতি বিহুৰ আগতে তোমাৰ মানে নতুনকে তোমাৰ চাৰিওফালে খেতি পথাৰত তোমাৰ ধান ৰোৱা হয় ন মৰণা মাৰি ধান ৰোৱা হয় ত' সেই হিচাপত মানে আমাৰ যোনবোৰ ঘৰত ভঁৰালবোৰ থাকে ন ভৰালবোৰ খালী হৈ থাকে য'ত আমি মানে তোমাৰ ধান, চাউল ইত্যাদি আমি জমা কৰি ৰাখো সেইবোৰ খালী হৈ থাকে ত' কাতি বিহুৰ সময়ত মানে যাতে এ কু কঙালীৰ বিহু কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। সিখিনি সময়ত যাতে আমাৰ খেতি পথাৰত ধানবোৰ নষ্ট হৈ নাযাও বা তোমাৰ
উম'
সোনকালে ধানবোৰ তোমাৰ সোণালী হৈ পেলাই মানে মাঘ বিহুলে তোমাৰ কাটিব পৰা হয় সেই ভিত্তি কৰি আমি তুলসী গছৰ তলত বন্তি জ্বলাও খেতি পথাৰত আকাশ বন্তি দিও আৰু ধৰক তোমাক ঘৰত যোনবোৰ মানে ধৰি লোৱা আমাৰ ঠগি দিয়া হয় ভগৱানৰ ওচৰত আৰু তোমাৰ যোনটো আমাৰ ঘৰৰ ভঁৰাল থাকে
উম'
ভঁৰালৰ আগতো আমাৰ তোমাৰ চাকি দিয়া হয়। বিশেষকে যে তোমাৰ যাতে আমি ভোগালী বিহু লৈ মানে তোমাৰ এতিয়া আমাৰ চাউলবোৰ পকিব পকিবলে তেতিয়া সময় বেছি নাথাকে তেতিয়া তোমাৰ মানে চাউলবোৰ যাতে আমাৰ ভাল হওক সেই বুলিয়ে আমি আকাশ বন্তি হেৰি কৰো তোমাক মানে আৰু ঢোল নাগাৰা বজাই পেলাই আমাৰ ঠগি দিয়া হয়। ঠগি দি হৈ পেলাই তোমাৰ মানে চাৰিওফালে বুট বুট প্ৰসাদ ইত্যাদি আজি কৰা হয় আৰু চাৰিওফালে ঘৰৰ ওচৰে পাজৰে।
হয় হয় মোৰ মানে যাব মানে বহুত মন আছিলে, সেনেকুৱা চাই চোৱাতো মানে ত' সেইটো মানে সেনেকুৱা কেতিয়াও চোৱা নাই বাৰু সেইয়াই, উম
বিহু নৃত্য ভাল লাগে নে নাই?
অ', অ', ভাল লাগে, ভাল লাগে। মই মানে শিকিছোঁ অ'। তাৰ পিছত সেইটোয়ে, কৰি মানে ভাল লাগে। মানে অখমত থাকি-থাকি কিনে মানে সেইটো মানে আহিয়ে যায় মানে, গাত। ত' সেইটোয়ে, উম। মইতো এনেও মানে নাছি ভাল পাওঁ বহুত। ত'
হয়।
সেইটোয়ে সেইটোয়ে, তো সেইকাৰণে মানে, সেইটো মানে যেতিয়া মানে ফাংচন হয়, তেতিয়া মানে একেলগে আমি নাচো আৰু। বা ৱৰ্কশ্বপ যদি হয়, তেতিয়া আৰু মই